আহ ভ্ৰমণ কৰি ভাল লাগে আহ বহুতো জাগাত মানে ফুৰি, বহুতো আমাৰ অসমতে কিমান ধুনীয়া ধুনীয়া জেগা আছে। পঢি ভাল লাগে তোমাৰ এনে কেনেকুৱা জেগা ভাল লাগে যে তুমি কি বিচাৰা যে এইবোৰ জাগাত গ'লে ভাল লাগে বেছি কেনেকুৱা ধৰণৰ তোমাৰ জোগা ভাল,
বুজিছোঁ আহ মই ভ্ৰমণ কৰি বেছিভাগ পাহাৰীয়া জোগা, নলী নদীৰ পাৰ, নহলেি প্ৰাকৃতিৰ মাজত মানে ভ্ৰমণ কৰি ভাল পাওঁ, কাৰণ প্ৰাকৃতিৰ মাজত, এ এই মানে, যি মই জোগা যি যি গলো, সেইবোৰত মানে খুৰৰে নিজত বেলেগ এটা এ এনে দৃশ্য়খন ভালকে দেখিব পাৰো, সেইটো মোৰ এনে ভাল লাগে, যেনেকে পাহাৰীয়া জোগাত আমি, আমি কি কয় বহুত দূৰলৈ এখন দৃশ্য দেখিব পাৰো, বাকী নদীৰ পাৰত আমি ধুনীয়া পুখুৰীটো পুখুৰীয়ে হওক বা নদীয়ে হওঁক, সেই নদীবোৰ মানে আমি ধুনীয়াাৰে তাতে নাওবোৰ চলি থকা দেখিব পাৰো আৰু তাৰে কাষে আশে পাশে মানুহ বোৰে কি কয় পিকনিকো বনাই, সেইবোৰো আমি চাব পাৰো, তে মই সেইটোে ক'ব পাৰিছো কি মই ভ্ৰমণ কৰিলে বেছি ভাগ এ পাহাৰীয়া জোগা বা নদীৰ পাৰতে কৰি ভাল পাও, মানে নহলে প্ৰাকৃতিৰ মাজতো মই ফুৰো। বাকী তোমাৰ কুৱা, তুমি ভ্ৰমণ কৰি কেনেকুৱা জেগাত ভাল পোৱা?
ঠিকে তুমি ঠিকে কৈছা, পাহাৰীয়া জোগাত বহুত ভাল লাগে ভ্ৰমণ কৰি, অঁ মই দেত যে জেগাতো গৈছো, অঁ তাতেতো পাহাৰ বহুত ভ্তি, মানে আহ এটা পাহাৰ পাৰ হলে আৰু এটা পাহাৰ, ইমান ধুনীয়া জোগা আৰু লগতে ইমান ধুনীয়া ধুনীয়া গছ দেখা পাইছো ন ৰা আছে, লগতে আহ নদী তাতেৰু বহুত ডাঙৰ ডাঙৰ নদীও আছে, বহুত ভাল লাগে তাতে। অঁ, সেইকাৰণে পাহাৰীয়া জোগাত ধৰক ফটো চটো উঠিবও ভাল লাগে। এতিয়া দেলহি আদি জোগাত ই পাৰ আছে ন মানে তাতে ঘূৰিও বহুত ভাল লাগিছে, এ সেইকাৰণে পাহাৰীয়া জোগাতটো ময়ও ভাল পাও। এতিয়া তুমি এনে ক'ত ক'ত ফুৰিছা, পাহাৰীয়া জেগা হিচাপে?
এনে মই পাহাৰীয়া জোগা যদি কওঁ মানে ভ্ৰমণ কৰি যদি কওঁ মানে মই অসমৰ ভিতৰতে ফুৰিছো যেনেকে এ এ এটা হিলবোৰ যি আছে ন অসমত আমি মই ত তাতে উঠিছো এতিয়া মই নামবোৰ এনেকে মনত নাই কিন্তু মই তাত, তাতে উঠি পেললে যেতিয়া প্ৰথম প্ৰথম মই যেতিয়া সেই, এ কি কয়, এটা জাগাটো নামটো অলপমান টান আছে চ মোৰ সেইটো কাৰণে মোৰ ইমান ভালকে মনত নাই, কি তাতে যেতিয়া উঠি মই দৃশ্যখন দিখীছো তেতিয়া মই বৰ আনন্দ পাইছিলো, মানে সেইটো এ মই ঠাণ্ডাত গৈছিলো তেতিয়া, যেতিয়া ওপৰতে উঠিছো তেতিয়া ঠাণ্ডা বতা যেতিয়া মোৰ গাত চুই দিছে তেতিয়া মই সেই দৃশ্খনন যেতিয়া দেখিলো মোৰ বৰ আনন্দ লাগিছিল। এনে মই অসমৰ ভিতৰতে যদি কওঁ তাতে মানে ভ্ৰমণ কৰিছো মানে অসমৰ বাহিৰত মই সেনেকে যোৱা নাই বাকী তোমাৰ মই এটা প্ৰশ্ন সুধিব আছিল। তুমি ভ্ৰমণ কৰিলে বেছিভাগ অকলে কৰি ভাল পোৱা, ইয়য়া মানে না নিজৰ বন্ধু বোৰৰ লগত কৰা, না নিজৰ পৰিয়ালৰ লগত কৰি ভাল পোৱা?
থিকেই কৈছা মানে অকলে অকলেতো ইমান ভাল নালাগে যদিও কাৰণ বহুতো মানুহ অকলে অকলে ফুৰে কিন্তু মই ইমান ভাল নালাগে অ অকলে একচেলি মই ধৰা লগৰবোৰৰ লগত ফুৰি বেছি ভাল পাওঁ বা লগৰ ফেমিলি মেম্বাৰ। সিহঁতৰ লগত, পৰিয়ালৰ লগত ঘূৰি বেছি ভাল লাগে, কাৰণ তেতিয়া মানে, এ ধৰা পিকনিক চিকনিক কৰিলে কিবা খানা চানা খালে একেলগতে আৰু বস্তুবোৰ দৃশ্য়বোৰ ধৰ ফটো চটো উঠিবলৈও ভাল লাগে, অকলে ইমান এটা ফুৰি ভাল নালাগে, লগৰবোৰৰ লগত ফুৰি বেছি ভাল লাগে। তেতিয়া অলপমান হাঁহি ধেমালিও হয়। অঁ, সেইিকো, অঁ অকলতো ইমান খুধি ভাল নাপাওঁ? এনেই তুমি, অঁ ঘূৰিব গ'লে ধৰা মই যেনে খাদ্য নতুন নতুন জাগাত গলে নতুন নতুন খাদ্য খাই ভাল পাওঁ
অ', অ, মই যিমান বাহিৰত খোৱা, কিন্তু মই বেছি ভাগ তু নিজৰ সাস্থৰ কাৰণে নিজে অলমান ঘৰৰ বনাই লৈ যাওঁ, বাকি যিমান পাৰু নিজৰ পৰিয়াল ৰাতি পিকনিকত বনাই তাতে খাওঁ মানে পিকনিকত যদি যাওঁ, এনে যদি এতিয়া এ সকলো সময়তো এনেকে খোৱা বস্তু এনেকে বনাই লৈ যোৱাাতটো মানে সম্ভৱ নহয় তেতিয়া মই অলপমান বাহিৰা খানাবোৰো খাওঁ, এনে খালে মই বেছিভাগ কি কয় এনেকুৱাই খাও যোনবোৰ মানে মই আগতে খাই পোৱা নাই, মানে একে বস্তু নাখাও যোনটো মই এ ইয়াতে খাই আহিছো। বাকি সেইটোয়ে বাকি তোমাৰ আৰু মই আৰু সুধিবছিল যে তুমি এ যেতিয়া তুমি ভ্ৰমণ কৰা, তুমি বেছিভাগ এ ট্ৰেইনেৰে কেতিয়াবা মানে ট্ৰেনেৰে বেছিভাগ মানে আহ চাফাৰ কৰা নে মানে ই এটা ভ্ৰমণ কৰিলে, ট্ৰেইনত গৈ পাইছানে এই নিজৰ গাড়ীবোৰতে মানে, এনেকে যোৱা মানে যেনকে ট্ৰেভেলৰ বাছ থাকে।
হয় এইটো কিন্তু অ ভাল প্ৰশ্ন সুধিছা তুমি। এতিয়া ধৰা অঁ অসমৰ ভিতৰতে, অসমৰ ভিতৰতে হলে বা মোৰ আহ মানে ইলেকাৰাৰ ভিতৰতে, মই এনে গাড়ীদি যায় ভাল লাগে, তেতিয়া মানে বস্তুবোৰ ধৰা ওচিৰে পাজৰে ৰা চিনিও পাওঁ, লগতে গাড়ী দি গ'লে ভালো লাগে আহ পাৰ মানে এটা সৰু জেগাতে ধৰা ফেমিলি, বা পৰিয়ালৰ মাজতে একেলগতে গৈ গাড়ীত ভাল লাগে, এতিয়া ডাঙৰ ডাঙৰ জেগা মানে বহুত দূৰ দূৰ জোগাত যেনেকে মই দিল্লীত গ-গৈছিলোঁ। তাতে ধৰা ট্ৰেইনত গৈছিলো, লগৰবোৰ আছিলে। তাতে তাতেতো ট্ৰেইনতে যাব লাগিব, তেওঁ ভাল লাগে লগৰবোৰৰ লগতে একেলগতে বহি আমি খেলিছো আৰু বহুত হাঁহি ধেমালি তি কৰিছো চবে, জমনি আদিও কৰিছো, বহুত ভাল লাগিছে, অঁ তিনদিন আমি গৈছিলো। তিনদিন আৰু লাগিছিল ট্ৰেইনতে তিনদিন কেনেকে গল গমেই নাপালো। ইমান ভাল লাগিছে আমাৰ লগৰবোৰ লগত থাকিও ভাল লাগে তাৰ পিছত একেলগতে হাঁহি ধেমালি কৰিছো সিহঁতে নাচিছে গানো গাইছে বহুতে লগতে বহুত বস্তু আমি খেলিছো আৰু নতুন নতুন খোৱা বস্তু যেনে ট্ৰেইনত আহি থাকে সেইবোৰো খাওঁ আৰু হাহো কেতিয়া কেতিয়াও কেতিয়াবা বেয়া বস্তু মানে ধৰা খোৱা বস্তু ভাল নাথাকে ন সবে হাঁহি থাকো আৰু এনেকে ভাল লাগে ট্ৰেইনতো যায়। আৰু অ ধৰা অ ট্ৰেইনত গ'লে ধৰা বহুত ৰো হয় যদিও মানে চবৰ লগতে এটা সময় এটা আমি মানে খাটিব পাৰো আৰু এতয়া তোমাৰ কি ইটো ভাল লাগে
হয় মই নিজৰ যিটো কওঁ মই তুমি যেনেকে ক'লা কাষত হ'লে মই গাড়ীৰে যাওঁতো তুমি সত্য কথা কলা কি কাষত হ'লেতো এতিয়া ট্ৰেইনেৰে যোৱাটোত মূৰ্খামি বুলি ভাবা এতিয়া সেইটো কাৰণে মইঅ কাষত হলে গাড়ীতে যাওঁ নহ'লে বাছতে যাওঁ বাকী দুৰ দূৰলৈ স্থানলৈ গ'লে মই ট্ৰেইনেৰেৰে যোৱাটো মানে উচিত ভাবোঁ কাৰণ ট্ৰেইনেৰে আমি বহুত মান নতুন নতুন জাগাৰে আমি যাওঁ প্ৰকৃতিৰ মাজেৰে বা কিবা সৰু গাঁৱৰ মাজেৰে তে সেতু মানে ট্ৰেইনত গৈ মই বৰ ভাল পাওঁ কাৰণ ট্ৰেইনত আমি এটা নতুন এটা বেলেগ ধৰণৰ মানে দৃশ্য বোৰ দেখি আহো আৰু ট্ৰেইনত যেতিয়া তুমি যি কলা বন্ধুৰ কথা সেই বটো ঠিক সত্য কথা কৈছা আমি আমি পৰিয়াল বা কি কয় বেলেগ কোনোবা ঘৰৰ মানুহৰ লগত যোৱা গোৱাতকে নিজৰ বন্ধুবোৰত গ'লে অলপ বেছি ফূৰ্তি হয় কাৰণ আমি বন্ধু আৰু আমাৰতো বেছিভাগ এতিয়া খেলা ধূলা বয়সে সেইটো কাৰণে আমি নিজৰ সেইবোৰ কথাবোৰ ভালকৈ বুজি পাওঁ আৰু ধেমালিবোৰো মানে ভাল কৰিলেও মানে কি কয় কৰি ভাল ভাল লাগে আৰু সিহঁতৰ হাঁহি ধেমালি বা কেটৰলগত খেল খেলিয়ে যেনকে এ ট্ৰেইনত গ'লে খেলা হয় ন যে চেচ খেলা হয় লুডু খেলা হয় সেইবোৰ খেলিও ভাল লাগে সিটো তুমি সত্য হিচাপ মই যিমান মানে এতালৈ ভ্ৰমণলৈ গৈছো নিজৰ বন্ধুত লগতে মানে বেছি ভাল লাগিছে কাৰণ সৰুতেতো মই সৰু কালতো মই পৰিয়ালৰ লগতে গৈছিলো কিন্তু যেতিয়া ডাঙৰ হ'লো মানে বন্ধু বোৰৰ লগত যাই মইও বেছি মানে ভাল পোৱা হ'লো সেইটো মানে তুমিটো এ তোমাৰ এটা কথাটো মই মান্তি হৈছো যে বন্ধু বোৰৰ লগত অলপ ঘূৰি অলপ বেছি ফূুৰ্তি হয় বাকী তোমাৰ কিবা সুধিব আছে যদি সুধিব পাৰা
আৰু ফুৰিব গুছিলি ন াহৈ আম এই ভালাগে
হয় তুমি কিবা অহ
তাৰপিছত আমি যোৱাৰ পিছত পাহাৰ বোৰ আমি যেনেকে গলো তাতে বৰফো আছিলে আমাৰ আমাৰ যেতিয়া মানে পিটটো আছিলে আৰু ফুৰিবৰ কাৰণে আমি মানে চবে ভাবিছো কেতিয়া আমি বৰফ ফট যাম তাৰপিছত বৰফট গলো ইমান ধুনীয়া লাগিছে নহয় মানে চাৰিপিনে ইমান বৰফ তাৰপিছত গোটেই তিলাবোৰ আছিলে আৰু বৰফবোৰ লাৰিও ভাল লাগিছে লগৰবোৰৰ লগত ধৰা বৰফ লকে আমি খেলিছো লগতে ইমান ফটো উঠিছো নহয় এই বৰফত লগতে আমাৰ অহাৰ সময়ত কি হ'ল আহ মানে ৰাতি হৈ গল এই বৰফৰ পাহাৰতে আছিল অ ৰাতি হৈ গল তাৰপিছত সে বৰফবোৰ ন কলা পৰি গ'ল ইমান বৰফবোৰ কলা পৰাৰ পিছত ন ইমান পিছলি পিছলি আমি পৰিছো নহয় সেইটো সময়ত আমিতো মইতো ভয়ে খাই গৈছিলো যে কেনেকে নামিম কাৰণ ৰাতি হৈছে লগতে ইমান হই এন্ধাৰ হৈছে তাৰ পিছত বৰফ ইমান মানে পিছলা হৈ গৈছে গোটেই কলা মানে কলা হৈ গৈছে বৰফ কেইটা ইমান পিছলি পিছলি গৈছো চবেই পৰিছে চবৰে কাপোৰ লেতেৰা তাৰপিছত লাষ্টত যে আমি নামিলো আৰু তললৈ তল নমাৰ পিছত মেগি চেগি খালো মানে ঠাণ্ডা আছিল বহুত ঠাণ্ডা আছিলে কিন্তু সেই মানে ঠাণ্ডা মানে সময়ত মেগি চেগি খাই ভাল লাগে অলাৰ গৰম বস্তু খাই ভাল লাগে তাৰ পিছত আমি নামিলো নামাৰ পিছত তাৰ পিছত আহ ধৰা বাছ আহিলে বাছত আমি বহিলো চবে একেলগত সেই ট্ৰপতে গ'লো আৰু আৰু বাকী কাপোৰ চাপোৰ ত ভিজিয়ে গ'ল বৰফতো যাৱা নাই কাপোৰ চাপোৰ ভিজি যায় তাৰ পিছত আমি নামিলো তাৰ পিছত আমি গলো ৰুম এটা আছিলে তাতে গ'লো ইমান তাৰ পিছত আমি গোতেই হাঁহি ধেমালি কৰিলো লগৰবোৰৰ লগতে তাৰ পিছত খোৱা চোৱাত আমি গ'লো খালো মানে সেই সেই দিনাখনত বহুত ভাল লাগিছে এনে তোমাৰ এনেকুৱা ভাল লগা দিন আছে নে যত মানে তোমাৰ ভাল লাগিছে যে এইটো আমি ফুৰি বহুত ভাল লাগিল বা নতুন নতুন তু বস্তু আমি কৰি তোমাৰ কোনটো জাগাত গৈ গাই মানে ইমান ভাল লাগিছে আৰু বহুত নতুন নতুন বস্তু কৰিলা সেইটো কোৱা এবাৰ
অ এইটো কি কয় মই কি কয় এবাৰ কি কয় ঠাণ্ডা বন্ধ নিজৰ বন্ধুবোৰৰ লগত এ মানে কি কয় এ কলেজৰ সময়ত এনে পিকনিকত গৈছিলো মানে পৰিয়ালে পৰিয়ালে তেতিয়াও মানে তাতে মই মনত আছে মোৰ এতিও দীপৰ বিলত গৈছিলো তেতিয়া মানে মই নতুন কিছুমান বন্ধু বনাইছিলো তাতে আমি বেডমিন্টন খেলিছিলো এটো আমাৰ বৰ বৰম পুৰণা হৈছে কাৰণটো মানে মই যেতিয়া মানে মই ক মানে মহাবিদ্যলয়ত আছিলো তেতিয়া মানে এইটো কথা তেতিয়া আমি মোৰ পৰিয়াল আৰু মানে তাতে গৈছিলো পিকনিকৰ হিচাপে তাতে মানে আৰু আমি এ মানে কোনোবা চিনাকি হলো আৰু আন এজনৰ পৰিয়ালৰ লগত সিহঁতৰ মানে লৰা মানে সিহঁতৰ মে লৰা ছোৱালী আছিলে সিহঁতৰ লগত মানে মই প্ৰথমে নাও উঠিলো চিনাকি হৈ ত' নাও উঠাতে মোৰো ভাল লাগিছিলে তাতে নাৱৰে যেতিয়া আমাৰ গলো মানে মই আগতে মানে সেনেকে নাওত উঠি পোৱা নাই চ' নাৱত উঠিলো যেতিয়া মোৰ ভাল লাগিছে নদীৰ পাৰেৰে আমি মাজেৰে গৈছিলো দীপৰ বিলত তুমি সেই নাওতে উঠিছো ভাল লাগিছিলে তাৰ পিছত আমি তাতে যাই বেডমিণ্টনো খেলিছিলো তাতে মোৰো ভাল লাগিছিলে আৰু সেই এতিয়া মানে এই কথাবোৰতো মই এতিয়াও তাতে মানে ইমান আনন্দ কৰিছিলো কি মোৰ এতিয়াও কথাটো মনত আছে আৰু তো ক'ব গ'লেতো মহাবিদ্যালয়ৰ কথাটো এতিয়ালৈ মানে মনত থকাটো মানে মোৰ সেইটো দেখাই মানে ইমান এ সেইটো মানে মোৰ ভাল নাছিল তাতে তাতে মই আমি খানা বনাইছিলো তাতে মই চবজি যি কাটি আছিলে মই তাতে সহায় কৰিছিলো লাইক মোৰ সেই নতুন যি বন্ধু বনাইছিলে সিহঁতেও সহায় কৰিছিলে সিহঁতে আৰু মই তেতিয়া সিহঁত অলপ সৰু আছিলো সিহঁতে মোক শিকাইও দিছিলে কেনেকে খেলে বেডমিণ্টন এনকে ভালকে আৰু কেনেকে এইটো মানে এ মানে জোৰত মাৰে কিতা লাহেকে মাৰিব লাগে মোক বহুত কথা সিহঁতে শিকাইছে ত ভাল লাগিছিলে মোৰ তাতে মানে মই এ ইমান কি কয় এ থাকাকে যোৱা নাই কাৰণ দীপৰ বিলত ত এনেকে এনেই ৰাতিপুৱাকে গৈছিলো চ দিনত গুচি আহিছিলো সেইটোয়ে মই তাতে মানে পৰিয়ালৰ লগত সিহঁতৰ পৰিয়ালত যেনেকে মানে কি কয় ফুটটি ধেমালি কৰি ভাল লাগিছিল আৰু কথাটো মোৰ সেনেকে মনত আছে বাকী আৰু জুতি কোৱা বেলেগ বেলেগ আৰু কলে মই বন্ধু বোৰৰ লগত এনে যাও কিন্তু সেইবোৰতো এনে এনেকে থকাকে এনেকে লেকে মই যোৱা নাই বাহিৰত এনেকে যেনে ফুৰু হি হত লগত ভাল লাগে ৰং ধেমালি কৰি কিন্তু ইতয়া মইতো বহুত ভ্ৰমণ কৰা আছে ইতিয়া সেনেকে আৰু মোৰ য মহাবিদ্যালয় মানে আটাইতকৈ এতালৈ মানে য়াদ গাৰ মানে ভ্ৰমণ এইটো বাচ মই সেইটোৱে ক'ব বিচাৰিছিলো তোমাৰ যদি কব আছে ক'ব পাৰা
ছ যেনেকে তুমি কলা যে যে কি কয় নৰ্থ নদীত গৈছা, ভাল লাগে, সেইখিনি জোগাতো ভাল লাগে, আমি যেতিয়া ফুৰিব গৈছিলো তাতে আমি এ ৰিভাৰ ৰাফটিং কৰিছিলো, আহ কি কয় তোমাৰ গংগা নদীত ইমান ধুনীয়া লাগিছে গোটেইকেই লগৰ